হেল্ল'? হয়, নমস্কাৰ ছাৰ। কেনেকুৱা আছে
অ' ভালে আছোঁ। আপুনি কেনেকা?
এ আছোঁ ভালেই। কি কৰি আছা আপুনি এতিয়া?
এতিয়া তো মই বিচনাতে আছোঁ।
অ'। খোৱা-লোৱা হ'ল?
খোৱা-লোৱা হৈ গ'ল।
অ' ঠিক আছে। আপোনাৰ লগত এটা আলোচনা কৰিবলৈ আমি ফোন মাৰিছোঁ। যদি ফ্ৰী আছে
হয় কওঁক।
ক'ব পাৰোঁ নহয়?
হয়, ক'ব পাৰিব। কিয় নোৱাৰে আৰু।
অ', অ'। আজি আপোনাৰ লগৰ খাদ্যক লৈ অলপ কথা পাতিম।
হয় - হয়।
তো ৰাতিপুৱা ৰাতি হৈ গ'ল। এতিয়া আপুনি কি - কি খালে? অলপ জনাবচোন।
এতিয়া আৰু ধৰক, ৰাতি খোৱাটো আমাৰ হৈ গ'ল। মানে কণী-চণী দি আৰু খালোঁ।
অ'।
কণী আছিল, ভাজি আছিল, তে- তিতা কেৰেলা ভাজি
অ'।
অ' কণী, দালি তাৰপিছত আপোনাৰ সেউজীয়া শাক ভাজি খালোঁ আৰু।
অ'।
আপোনালোকে কি খালে আৰু?
আহ আমিও খালোঁ পে দালি, জিয়া, মাছ
এইবোৰ খালোঁ দালি দি ভাজি
বহুত ধুনীয়া খাইছে দেখুন
উম ত আপুনি আপুনি কিটো অ ঘৰৰ খাদ্য খাই ভাল পায় নে, অ বাহিৰৰ বা হোটেল চোটেল বোৰ
মই তো একচুৱেলি ঘৰৰ খাদ্যটোয়ে ভাল পাওঁ ঘৰৰ খাদ্যটো মানে আমি তেলবিলাক বহুত কম কৰি দিব পাৰোঁ আৰু আমাৰ হয় পাৰফেক্ট পাৰফেক্ট তেল খিনি আমি খাওঁ আৰু দৈনন্দিন ব্যৱহাৰ কৰোঁ হোটেলত যেনেকা আপুনি পায় যাব হোটেলত যাই কিনি
হয়
দেখিব একমাহ পৰা এটা হোটেল খুলিছে এক মাহত তেল দি আপোনাক বনাই দি আছে, একে তেলতে আপোনাক বৰাই দিব এই টো মানে এটা গেছ হয় বহুত প্ৰব্লেম আহে শৰীৰৰ কাৰণে বেয়া এইটো কেতিয়াবা মনৰ উৎসাহৰ কাৰণে মই যাওঁ মানে কোনোবা হোটেলত যাওঁ খাওঁ আৰু কোনোবা জেগাত ভ্ৰূমনত গ'লে
হয় হয় তেতিয়াতো বাহিৰ উম তেতিয়াতো বাহিৰতে খাব লাগে ভ্ৰমণ ত হলে এতিয়াতো আপোনাৰ ঘৰতে খাই আছে
এ এ এতিয়া ঘৰতে খাওঁ এতিয়া মন গ'লে কেতিয়াবা মন গ'লে আৰু বাহিৰত খাওঁ মানে অতাগিলি হিৰ হেৰি লাগে যে এতিয়া বাহিৰত যাম যাই কিনে খাই আহো আৰু কিন্তু সেইখিনি ঘৰতে বেছিভাগ খাওঁ ঘৰতে ভাল লাগে
হয় হয় ঘৰতে খাব লাগে আমি যিহেতু গাঁৱল দুখীয়া মানু্হ সেই কাৰনে মই মালতে জাং
হয় ঘৰতে আমি নিজে নিজে উৎপাদন কৰা শাক- পাচলি থাকে আৰু ঘৰত
হয় হয় সেইটিটো এইটো বহুত ভিটামিন থাকে আমাৰ সেউজীয়া শাক পাচলি যিবিলাক আছে এইটো এইটোত বহুত ভিটামিন থাকে
হয়
ঘৰতে খোৱাতোৱে, ভাল আমি বাহিৰত খালে বিভিন্ন তেলৰ বস্তু আমি খাব লগা হয় সেইটো কাৰণত আমাৰ বহুত প্ৰব্লেম হৈ যায়।
হয়
বেমাৰ আজাৰো হৈ যাব পাৰে তেনেকুৱাকৈ বাহিৰত খালে।
বাহিৰত নোখোৱাই ভাল, কিন্তু ইমান যে যেতিয়া ভ্ৰমণ কৰিব যাওঁ তেতিয়া বেলেগ।
হয়।
আমাৰ প্ৰটিন জাতীয়- তাৰ পিছত ভিটামিন জাতীয় বস্তুবোৰৰ ভিতৰত - আমি কি কি খাব পাৰোঁ অলপ জনাব। ভিটামিন জাতীয় হ'ল আপোনাৰ এই সেউজীয়া শাক পাচলি। তো খাম খামেই তাৰপিছত - পি প্ৰ'টিনৰ কাৰণে আমি যেমন এ কণী খাব পাৰোঁ। তাৰ পিছত - এ কিবা মাছৰুম খাব পাৰোঁ মাজে মাজে মাছৰুমো খাব পাৰোঁ।